হ।
হেল্ল'।
অহ কি কৰি আছা?
এ অলপ ঘুৰিব আহিছো।
হয় নেকি। অ কাৰোবা ঘৰত গৈছামানে?
অ অআছো গাঁৱত খৌ মাতিছে । চ যে।
হয় নকি। হয় হয় খোৱা বোৱা হল নে নাই?
নাই কোৱা।
আজি থাকিব অ আজি থাকিবা অ থা কি বা নহলে ইমান দেৰিলৈ খোৱাই এৰিলে যে। অ।
অ।
তোমাৰ মাও গৈছে নে? অকলে গৈছে নে মাও গৈছে?
মাই চোৱা মই গৈছো নাই যোৱা মই আৰু ছোৱালীজনী গৈছো। দুজনী গৈছো। আমাৰ ঘৰত ৰাস্তা ঘৰত অকলে যে নোৱাৰে।
অ নহলে অ বা হঁতক। ঘৰত গৈছো যদি খানা আৱ গপচ হব চাগে আৱ। ভিনন্দুৱে, খুলেলিয়ে গৈছে। যেতিয়া ভাল ভাল বস্তু আনিব। হয় কি বনাইছে বাই? কি বনাইছেনো বায়ে? কি আনিছে?
মাংস বনিছে, মাছ বনছে।
হে।
মাংস বনাইছে, মাছ বনাইছে। নিৰামিষ বনাইছে। বহুত মানে।
হয়। আহ চাহ চাহ খালা?
উম চাপ খাই মেলি বহি আছো। সিহঁতে বনাই আছে যে মই চাই আছো।
হয় হয় এতিয়া চাহ কি মিঠাই দি দি চনে নাই কিবা পিঠা বনাইছে
পিঠাই বনাইছে শুকান পিঠা যে শুকান পিঠা পিঠা বনাইছে আৰু বিস্কুট আনিছে ভুজিয়া দিছে সেইবিলাক আৰুত
তিল দি তিল দিছে ন তিল দিছে ন নাৰিকল দিছে
অ তিল আৰু গুুৰ দি কিনে তিল্ বনাইছে
হয় মইও আহিছিলো আজি মা ঘৰত ম যিয়ে নাযাও বুলি ভাবিছো তাৰ যদি ইমানজনে কঠছে নাই খোৱা বোৱা হোৱাৰ পিছত লৈ আহিম গোটেই হলেও ৰাতি বাৰটা বাজিলেও লৈ আহিম
অ গা গাড়ী আছে।
বহুত ঠিক ঠাকক অ আছে আছে ত এই মায়ে মানে হয় হয় মায়ে চাহ বনালেহে চাহ খালো এতিয়া ধৰি লও দুইজনীয়ে মাক সহায় কৰি দিছো অকমান ৰহা বঢ়াত এ লোকেল মুৰ্গী আনিছে তাৰপিছত হেৰি কলা কচু যে কচু দি বনাইছে কচুৰ লগত হ আকৌ সাৰ অকমান দিছে ইমান হেৰি ধুনীয়াকে বনাইছে দেখাত ধুনীয়া হৈছে এতিয়া খাবহে ধুনীয়া হয় নে নহয় নাজানো ন মায়ে মানে বহুত কে বহুত ৰন্ধা বঢ়া কৰিব জানে ধৰি লও আগে হেৰি লোকেল মুৰ্গী খিনি বনাই লৈ পিঁয়াজ নহৰু আকৌ আদা আদা আকৌ জালুক দি কেনে বনাই দিছে বনাই লৈ তাৰপিছত দিছে হেৰি কচু খিনি দিছে তাৰ পিছত খাৰ অকমান ছটিয়াই দিছে দি লৈ সেই কচু খিনি পুৰা সিজিব দি আৰু অলপ পানী মানে বেছি দিয়া নাই পানী মানে আমি হাত ধই ধুই দিলে হে চিতা মাৰি দিওঁ যে সেই নিচিনাকে দিছে আৰু দুবাৰ মান বজ মজাই ললে লৈ আকৌ এতিয়া হেৰি কোলা কৈছো যে কোলা কছো যে সেইটোৰ এটা ন এই আমি যে পুলি বস্তু কওঁ পুলি কচু পুলি কচু যে কওঁ টেঙা দি খাই খাওঁ যে
উম।
সেইকেইডাল মানে অকমান ডাঙৰ ডাঙৰ অ মাজকেওতো অ এ ততে কেইডাল মান ডাঙৰ নহয় জানো সেই ডাঙৰ দুডাল মান আহিলা হেৰি আনি লৈ আমাৰ ঘৰতে মানে সফালে ধৰিছে পিছফালৰ পৰাহে কাটি আনি ফালে বনাইছে মই যাম বুলি কোৱা কাৰণে সেইটো কাৰণে বনাইছে তাৰপিছত আকৌ দালি বনাইছে আকৌ গৰৈ মাছ যে গৰৈ মাছৰ পিটিকা বনাইছে গৈ ভাল আমাৰ মানে গৰু মাছ পিটিকা প মই বহুত খাই ভাল পাওঁ সেইটো কাৰণে মই গ'লেই মানে মানে বনাই আৰু ফ্ৰিজত থৈ দিছিলে মাছ আৰু মানে গৰৈ মাছটো ধুনীয়াকে বাচি ধুই তাৰপিছত তেলত দিব তেলত দি তাৰপিছত আকৌ পিঁয়াজ খিনি ভাজিব আদা দিব নহৰু দিব তাৰপিছত আকৌ তেল দি লৈ একদম লুটীয়া পুটীয়া কৰি ধুনীয়াকে হেৰি ভাজিব। ভাজি লৈ আকৌ হেৰি তাচত কটাডাল পেলাই। নুমাই পেলাই তেতিয়া কটাডাল পেলাব, কটাডাল পেলাই তেতিয়া পাত পিচিব, পিচি লৈ বনাই ভাল লাগে খাই, বহুত ভাল লাগে মানে মই নিজে বনাও কেতিয়াবা বনালেও মায়ে বন নিচিনা নালাগে আও। উ মায়ে বনোৱা নিচিনা নহয় মানে ব হয়, অ নহয় হেৰি আমি বনালেও তথাপিও ইমান ভাল নালাগে, আমাৰ মায়ে যে বনায় বহুত ভাল লাগে খাই, মায়ে মানে টিপছ বিলাক বহুত জানে মানে। আগৰ দিনৰ মানুহ যে আমি আৰু খালি এতিয়া ভাজাহে বনাব জানো, বেলেগ আৰু শিয় তেল খিনি হ'লেই হ'ল আৰু মায়ে সিমান তেল বনাই যদি ইমান তেল নিদিয়ে। তথাপিও বহুত ভাল লাগে খাই, তাৰপিছত তাৰিছত আকৌ দালি, অ আকৌ দালি বনাইছে দালি নাকেও বেছিকে লয় আও, তাৰপিচত লৈ পেলাই হেৰি কৰে থপথপিয় কৰি বনাই, আকৌ তাত আকৌ হেৰি কৰে নেমু পাত দিয়ে, নেমু পাত দি বনাই, খাই পাইছো জানো কেতিয়াবা, আমাৰ মায়ে বনাই ইমান বহুত ভাল লাগে খাই। বনাইছে এতিয়া চব বনাইছে। এতিয়া খাই কেনেকুৱা লাগে নাজানো আও, এতিয়া কেইবিধ খাম একেবাৰে কমেও চাৰি, পাঁচবিধ মমান বনাইছে আও, খাই খাই আমি আকৌ পোলাও পোলাও বনাইছে, পোলাও মানে মাক কেনেকে বনাই বুট বুট যে বুট কেইটামান তিয়াই থব তেয়া তাত মানে হালধি নিদিয়ে পোলাও হৈ যাব বগা হাক বগা নি নিচিনাকে বনাই আৰু পোলাও যে, এতিয়া পিয়াজ দিব পিয়য়াজ দিব নহৰু নিদিয়ে আৰু হেৰিত অ পোলাত পিয়াজ দিব, তেজপাত দিব, তাৰপিছত লং এলাচি দিব, লং এলাচি দি বনাই, পোলাওকেইটা খাই বহুত ভাল লাগে খাই। মই আজি কৈছিলো ঘুনা বনা বনালে হয়, হয়। আকৌ হেৰি সাৰ দিলে যাই পাওঁতে। হেৰি কল যে ভীমকলল যে ভীমকল নেদি হেৰি বা কেক বনাই, এ একদম আকৌ নাৰিকল দিব কুলা জিৰা দিব তাতে। অকমান হেৰি সাৰ দিব নহলে বেকিং দিব। বা বহুত দী হৈ খাই বহুত ভাল লাগে খাই পিঠা গুৰিদি সানি লয়। হেয়ুয়াম শিমকলটো মানে কেনে কে কয় জানা, বেছি পকিব দিয়ে আৰু অ পকোতে দিয়াৰ পিছত চালনি যে আমাৰ গাঁওৰ জেগাত যে বাহনী বাঁহৰ। চালনী যে, সেই বাঁহৰ চালনীত মানে কি এই পিহিনা খত যেনেকে আমি আলু কা কুটো সেনেকে মানে হেৰি বাঁহৰ চালনি খত পুৰা পিহি পেলাই তেতিয়া অ হেৰি তলত মানে পুৰা গেট টো বহে আৰু গুটি কেইটা এতিয়া পেলাই, তেতিয়া সেই যিখিনি কলৰ ওপ কলৰ সেইখিনি বস্তু ওলাই, সেইখিনিত পিঠাগুৰি কেইটামান দি সেই পিঠাগুৰি কুলাজিৰা তাৰপিছত আকৌ উম হেৰি দিয়ে অ আৰু কি কয় সাৰ দিয়ে। বেকিং দিয়ে সেনেকে দি লয়, সাৰ দিলে বেকিং নিদিয়ে আৰু শিং দিলে সাৰ নিদিয়ে মানে, দুই বিধ বস্তুবিলাক ফুলি বহে দিয়া বস্তু। লো হয়। সেই তেতিয়া সানিল সানি লৈ তেতিয়া কি কৰিব চচ আমাৰ হতৰ মানে চচ এটা আছে, ধুনীয়া চচটোতে কাপোৰ খন কাপোৰখন বান্ধি লো। বান্ধি লৈ তেতিয়া সেইখিনি মানে পিঠাগুৰি দি পুৰা ফেটি লয় তেতিয়া তাতে মানে তাতে ওপৰতে দিয়ে, দিয়াৰ পিছত কি হয় নাৰিকল চাৰিকল সানি দি ওপৰতে দিয়ে। দি লৈ এতিয়া ঢাকন দি ঢাকি দিব। তাৰপিছত বহুত সময় পিছত। আৰু চাব তেতিয়া মানে হৈ যায়। আৰু তাত যদি হয় হোৱা নোহোৱাটো বুজি পোৱা নাযায়। কুকাৰত নহয় চচ চচ। চচৰ ভিতৰত পানী দিব। পীনি পানী দি তেতিয়া মানে ওপৰত কাপোৰ খন মানে বান্ধি দিয়ে। চচৰ মুখখনতে কাপোৰখন বান্ধি দিয়ে মানে।
অ তেনেকে বনাই পোৱা নাই যে।
আহি দিয়ে তেতিয়া তা, তা ওপৰত। আহ। অ এতিয়া কাপো কাপো খনতে মানে সেই সেই কলৰ হেৰি খিনি ৰেচিপি খিনি দিয়ে মানে। দি লয় তাৰ পিছত পুৰা ভাপ নোযোৱাকে মানে ঢাকি দিব লাগিব। ঢাকি যদি ভাব যায়। তেতিয়াহ'লে কিন্তু গোটেই ৰাতিটো গোটেই দিনটো জুই দি থাকিলেও নহ'ব। কোনোফালে ভাৱ চাব নালাগে। তেতিয়া সেনেকে দিব নহয়। দিয়াৰ পিছত হেৰি কিবা চৰিয়া দি ঢাকি ঢাকি দিব নহলে। কাঁহি দি ঢাক হেৰি ঢাকি দিব। যদি ভাৱ নোযোৱাকে। তেতিয়া পিছত অলপ পিছত তেতিয়া দচ মিনিটমান পিছত তেতিয়া চালে। তেতিয়া মানে কি কৰিব নহলে বাঁহৰ খাতি, নহলে চামুচৰ পিছফাল খন দি এনেকে মাজতে সানি দিব। তাৰপিছত যদি চামুচ খনত লাগি নাহে। পিঠাগুৰি লাগি নাহে তেতিয়া ধৰি লওক কেকটো হৈ গৈছে আৱ। কেক বনাই সেনেকে আৰুক হেৰি ভীমকল দি। তেতিয়া যদি লাগি আহা নাই পিঠাগুৰি তেতিয়া হৈ গৈছে। তেতিয়া ধুনীয়াকে, কেক কেনেকে আমিও কেক বনাম। কালে কাটো তেতিয়া বাচন এখনতে লৈ তেতিয়া মানে কি চুৰি এখন লৈ তেতিয়া টুকা টুকি। খুইকে ধুনীয়াকে কাটি দিব আৱ। কাটি দি একদম একো নিচিনা লাগে।
অ খাই পাইছো তেন তেনেকে নবনাও মানে। আমি বনালে কুকাৰত বনাও।
হয়। কুকাৰত মানে ময়দা দিহে বনোৱা আৱ।
অ ময়দা দি।
অ আমাৰ ময়দা দি বনাব জানো। ধৰি ল এইখিনিও বনাব জানো। জানিলেও মানে আমি বনোৱা নাই। বাৰু হব কালি তোমাৰ খোৱা ময়দা দি কেনেকে বনাই সেইখিনি শিকিম। এতিয়া হব ৰাখিছো।
উম উম।